হ অ
অ ঐ কি কয় ক
মই কি সতি আছিলো জুমত গেলে দায়িত কি হা
সঁচা কথা ক'লি ত দায় মেইনটেইন কৰা নাযায় দেই যি পা তাকে খোৱা যায়
আচ্ছা মানে যি মানে জঝং ফুজ চাংফুট চব
খোৱা যায় সেইবিলাকতো নাখাৱেই আজিকালি কল্ড ড্ৰিংক এইবিলাকো খুৱাই দিয় দিছো মিঠাই চিঠাইবিলাক চব নাখাৱেই মানে আহ এই প্ৰতিন সতিন এই লোৱা নাই আৰু আহি কিনে ভাতে খোৱা যায় ভাত আৰু কণী খাই দিওঁ দালি চবজি যি থাকে সেইবিলাক সেইবিলাকে খাই দিওঁ আৰু
হয় নেকি অ ভালে কিন্তু প্ৰটিনটো মেইনটেইন কৰিব লাগে
প্ৰটিনটো মেইনটেইন নহয় যে প্ৰটিন কিনিব প্ৰটিন কিনিব পইচাই নাই যে
হয় নেকি
আহ
অ অ
তুমি কি মেন্থনগাৰী ঘেতাই
মইতো ভাই প্ৰপাৰ মেইনটেইন কৰো
হয় নেকি
উম
কি খালাতে আহিছি মৰ পৰা
নে ৰাতিপুৱা কোচ খাও দেন মই এটা আৰু তামি লো শে খাও
অ
তাৰপিছত দপৰীয়া আমই চাৰিটা কণী খাওঁ তাৰপিছত জিম যোৱাৰ আগত মই দৈ খাই যাওঁ তাৰপিছত কল খাই যাওঁ তাৰপিছত আহি কিনে মই আকৌ প্ৰটিন চেক খাওঁ
অ
তাৰপিছত মই নিজে এটা চয়াবিনৰ সে বনাওঁ ৰেচিপি সেইটো খাও চয়াবিন টো বইল কৰো ভাত জো তাইছত আৰু বইল আলু কৰি লও আলু বইল কৰি কিনে নিমখ খেদি সানি খাওঁ তাৰপিছত সেই আৰু আৰু আম খাও ৰাতি
উ অচোন এলাৰ্জি আছে চোন আম কি আহা
এই নাই নাই আমি দি এলাৰ্জি নাই মোৰ তাৰপিছত ৰাতি বইল চিকেনদিয়ে ভাত খাই দিওঁ
বা প্ৰপাৰ দাইটত খৰচ আছে
াইটাত কিন্তু সৰ যায় মোৰি দামত মানল ফ থ ফ থ
হয় নেকি
অ কাৰণ জিমৰ টুৱেন্টি পাৰ্চেন্ত আহে্ শ্লিপ আৰু খাদ্যৰ পৰা এইটী পাৰ্চেণ্ট আহে
হয় নেকি অ মোৰ এই শ্লিপটোৱে কমপ্লিট নহয় ৰ মই ৰাতিপুৱাই জিম যাওঁ ন মোৰ ছয় ঘন্টা মানে চাৰে ক ত মে কমতি হে
এ উম আঠ ঘন্টা শুবাই লাগে
উম
এইটাৰ শ্লিপ মানে লাগে আৰু
ডাইটটো মেইনটেইন কৰিব পলে ভাল আৰু
অ সে দায়িতটো ঘৰ খানাৰ পৰা যদি প্ৰটিনহিন লব পাৰা সেইটো ভালেই
অ কি চবাই আছা
হ হা
কি চবাই আছা
অ তেতিয়া ম'ম' খাইছিলো এতিয়া পাগলী মাৰি উলাই দিছো মানে সেইোাই
চাংপত বেছিকেই খোৱা না
কি কৈছা
জাংক ফুড বিলাক বেছিকে হোৱা
কি কবা আৰু জাংক ফুড খাই বঢ়িয়া লাগে তেলত ভাজা যে পুৰণা তেলত কি টেষ্টি লাগে কি সোৱাদ লাগে উম, ফুচকা খাইছো স নেকি টেষ্টি লাগছে ভট জ্বলকা দি দিছো ফুচকাত।
বাকী তোমাৰ লগৰ বিলাকৰ খবৰ।
বাকী মোৰ কোনটো লগৰ খবৰ লাগে।
এনেে তোমাৰ ঘৰৰ ওচৰা তোমাৰ তোমাৰ এ হ,
পুৰঞ্জয় নেকি?
আহ
অ পুৰঞ্জয় খবৰ ভাল।
আৰু বাকী বাকী আহ,
দেৱজিতৰ খবৰ ভাল আৰু এটা থাকে স পাঠিয়া বুলি পাঞ্জাবাৰীত
অ, হয়, তাৰো ভাল ন চবেই ভালে ভালে চলি আছে।
সবেই আৰু ভালে ভালে চলি আছে।
ত ফেমিলিৰ খবৰ ভাল।
ফেমিলিৰো ভাল পাঠি আৰু এটা ভিডিঅ' দেখাম দিয়া পলাই যাবা।
হয়।
পথাৰ।
পাঠিয়াৰ হয় নেকি উচাও দিবাচোন?
উম, এ গেছ কৰা সি কত গৈছিল?
হয় নেকি
জাগাটোক স্কুল
সি কি কলে কি কলা
মগৈজো পাৰ্থীৰ আগত গৈছিল জেগাটো গেছকৰ?
অ, এইটো ষ্টনৰ পিছফালে ষ্টনৰ পিছফালে নেকি?
এ সেইটো বাটচা নহয় আমাৰ হাল্দিয়া পাতিয়া।
অ, হালদিয়া হালদিয়াৰ কথা তো ক'ত বা কৈছা ইি।
গেছ কৰা।
তেওঁৰ সেইবিলাক ষ্টেটাচ ষ্ট আমি নাপাচোন।
এনে জাগাতটো কি হব পাৰে তোমাৰ মতে?
এনে অপচন দিলে ভাল হয় আৰু এনেকে গে
অপচন দিব নোৱাৰ আৰু ডাইৰেক্ট গেছ কৰা জা কি জাগা হব পাৰে।
কি বা হব। কেফে চেফে নেকি কিবা?
কেফে নহয়।
কি বুলি কয় এতিয়া।
সেই বুলিয়েই যি বুলি কব খোজ্ছা।
নাই দিয় নোৱাৰিম দিয়া গেছ কৰিবা।
উম, হৈছে আৰু
ইমান গেছ কৰিব নোৱাৰো দেই
আহ,
ইমান গেছ কৰিব পাৰিলেটো কথাই নাছিল।
সেইটো ন।
হে, হে,
দেয়া ক' বাকী? গাঁৱ চাই নাজানে কি?
কি খবৰ, বাকী ভালে আছা না।
বাকী ভালে আছো তঁহতৰ কৃপাত বাৰ মিনিটৰ
বাত কৰে,
বাকী কি লাগে আৰু বাকী চব কম নেকি গি বাচ ন লজে চব দিদি ন গি
অ' বোলো বাকী খিনি নামাৰা নেকি?
অ' বাকী কি বাকী খিনি মাৰিয়ে দি আছো চোন নিজৰ বাৰ শিনিিতকে
নহয়, মোৰ বাকীখিনি, মোৰ, বাকী খিনি মাৰি নিদিয়া নেকি?
অ বাকী খিনি হব নতুন বছৰে
হয় নেকেই, ঘৰ যাই পেলাই মোৰ চকুৰ পানী নাই।
ক মাৰ চ নাপ আি ৰুম চেজ কৰিছো
পাম দিয়া আছিল পাম,
হয় নেকি আহিবি, আহিবি, তহঁতৰ মাতি কন নিনাখ না চানা খাম চবেই লৈ গৈ।
তোমাৰ লগৰজনকো কোবা আৰু দিব কাৰণে
সেইলোচন দিচিয়ে গ'ল অলপ আকৌ দুই বাৰটক। কি এ কত গি ন বাকী ভালে বাহিৰে চলি।
এ মই ৰিজৰ্টখনত যোৱাৰ কথা কৈছিলো যাবা নেকি এইখন
ডিজট। ধামদে ৰিজটত পঞ্চাশ টাকা এটা ওলাই পঞ্চাশ মমো একপিলেট খাব ৰিজেট ত যাই।
বেটা বেছি দে আৰু।
জান দিল নাই কিি ত সনকে
অ দিয়া নাই দেই, আপ দিছো আপ।
কোনন্দ দিি নাই মই প চস্তকওলে প নাই কচোন ত
উ অলপ আগতে।
উম বটা
এই কলটো বোলে এই কলটো বোলে কোনবা ৰহতি চেক কৰিব এই ৰোহতে শুনি আছা, দেখোন আমাক কিন্তু ফুল পেমেণ্ট দিবি এশ টকা মোক আশী টকা। কথা বেয়া হৈ যাব কিন্তু নহ'লে তোৰ। বাৰ বাৰ মিনিটকে দি আছো অ চন্তন্তুে উচিত
সেইবিলাক নকৰিবি।
ৰাে কিে
ম আমি আছাই এই টিকলাৰ বাৰডে না আজি গিফ্ট লৈ আহিছে সদ গাড়ী দিছে হ মস্তৰা বাৰ্থ ডে পাৰ্টেই নাই।
অ পাৰ্টিিকত
পাৰ্টি আজি নাই একেইদিন পিছত যাম আমটিৰ পিছত।
অ অ চিনৃঋ চিনন্তু বোলে গম পাইছে না আঠশ মান টকা পাইছে মোৰ লাগ তাক চিনাকি কাৰণে তাকে বেছি পইচা ে
কি এটা, এটা মানে পাঁচটা
এ পাঁচ বাৰত ন ছয় বাৰত অ
হা বা
আমাক হ'লেি নে দেে মোক হলেি আঢ়ৈশ টকা দিছে মাত্ৰ ইমানকেইটা কলত
অ
সিনও কেইটা কল কৰিব তই গম পাচোন সি ডিউটিতে থাকে
উম
আজি ৰাতি প চিন্তা কৰছে ম খাই আ
ক পাৰ্টি দিব আৰু পিছত দিব পাৰটি ৰিজৰ্টত হব বোলে ৰিজৰ্ট খাই আছো সেইখন নহয় এ এ পৰা যাচোন যাক
আ
পাৰ্টি বেলেগ দিছ অট থ ব
উম উম ঠিকে আছে আৰু
যাই ল আমতিটো যোৱাৰ পিছত হ থ প্লেন বোট আ চাৰ
অঁ, পূৰা ঘূৰিবি আৰু ইনষ্টাত ষ্টৰি দেখা পাম আৰু।
অ ইনষ্টাত দেখা পাবি।
বিয়েৰ নে কি? কামৰেংগাতটো ফটো আপলোডে হোৱা নাই?
অ' হোৱাই নাই ৰহ সেইবিলাক দিম।
কামৰেংগাৰ ফটোটো আছেই।
অ সেইখনহে দিয়া নাই ৰহ দিম ৰহ।
উম দৰমহাৰ লগে থৈ দিছা আৰু
একেলগে সলঙনিৰ সৃষ্টি কৰি দিম
উম তাৰ একদিনতে মানে সেয় হে হৈ যাবা লাগব আৰু
ক্ৰেছ
প্ৰেছ ক দিব লাগিব যাতে আমি ইনষ্টাগ্ৰাম খুলবাই নো
আৰু পিছে তই মোৰউ ফল আৰু ল কৰা নাই
অ মই পাহ আছিলো মই আজি নম দে মোৰ ফিফটি পাৰজাল দিম
হয় নেকি দেই বোলো দিন বোলো চবৰে আহে
এ সেইগিলা আৰু কিয়া কৈছা? ভাল লাগছি নহয় এই কলত এইগিলা কলি
একদ বোলো দিন চবৰে আহে।
অঁ দিন চবৰে আহে আমাৰ ইয়াতে বৰ্তমান ৰাতি হৈ আছে।
সেইটোৱেটো কৈছো দিন হ'লে গম পাবি।
একো নাই দে একো নাই, বাৰ বি কিউ নেচন
হা!
অঁ
বাৰ বি কিউ নেচনত ত নেনলি এ
এ নিম ৰহ নিম।
তই এছাইনমেণ্ট দিলি নেকি কলেজৰ?
দিলো দিলো
বা একো নৰখাই ন?
মইচোন কৈছিলো। মইচোন কৈছিলো যাম বুলি আজি তাৰপাছত মানুহে নাই।
কৰবা পাৰা
মইতো ফোন কৰিছিলো দিপৰীয়া তই কৈছা বায়েৰেহঁতত আছে বোলে ভাত
উম এনে কৈছো তোক মই আমাৰ ঘৰতে আছো
ক কবা লাগে এইগিলা আৰু কি ফালতামি কৰা সেইকাৰণে তোক মই ফোন মাৰছিলো।
তইতো ক'ব পাৰিলি হয় মই এছাইনমেন্ট দিব যাওঁ ৰহ
মই টাইমটো সুধিছো কেতিয়া আহিবি? তই কৈছ কিবা কাম আছে নেকি। এনে সুধিছো কেতিয়া আহিবি? তই কৈছ ভাত খাই আহিম। মইও যাব আছিলো আৰু সেইকাৰণে হ'ল।
বেটা তাৰ কাৰণে চব মই ৰখি ৰখি সেই কৰো সেই ন
এ এইগিলা একো ইমান একো ইমান টান নহয় দে এইগিলা তাতে চি ব্লকত যাই জমা দি থৈ আহিলি হ'ল। চি ব্লকত যাই জমা দি কিনে ৰিচিপ্ট খান দি দিব সেয়ে।
ৰিচিপ্ট দিছে এইবাৰ ৰিচিপ্ট দিছে
অ' দিছি
অ এইবাৰ তাতে গ্ৰাউণ্ড ফ্ল'ৰত দিবা নালাগে ৰিচিপ্টচন লিষ্ট কেইটা
নালগে তাতে চি ব্লকত, কালি দি দিবি কালি জমা।
অ তাতে যাই কিনে মানুহ থাকে ন?
কালি হেই মানত যাবি তই দুটা মান বাজত যাবি।
উম
তাৰে নলে যটো ৰিচিভ দিয়া মানুহে নাখে
সেই দুটা মানতে